তিনিটা, তিনটা উম।
কি কৰিছ?
এই ভাত খাইছো।
অ, কিহে খাইছ ভাত?
ভাত আজি দালি, আলু বইল কৰিলো বুট দি।
অ।
তাপা ডিম এটা এটা বইল অ সেইয়া চাটনি আছে।
উম। চবেই খাইছে ভাত
অ।
অ, অ।
তই কি কৰি আছ?
মই এনেই আছো। বৰমা আহিছে।
অ।
তাপা এ মায়ে ভাত বনাইছে, ৰঙালাও কাটিছে। থাকিব ৰঙালাও কাটিছে।
অ, আৰু কি?
আৰু জানো ৰঙালাও কি বনায়?
অ।
অথনি কচু ভাজি আছেই। আবেলি ৰাতিপুৱা বনোৱা সেয়া ম সেইকণ হবয়ে মোলে।
অ।
ঐ লৰা হো।
তাপা হেৰি মাটি ৰুইছেনে নাই?
মাটি পানী হৈ আছে আমাৰ।
অ। অলপ দেৰিকে দিব চাগে তেতিয়া।
উম, ঐ
আমাৰ ৰুই হ'লে আ। আধিকনো হবগে আমাৰ নিজে ঘৰত কৰা কনো আৰু দুদৰা আছেগে হেৰি কি কয় এইটো কঠীয়া তুলিৰ হ, খেতি উঠিলে আকৌ কঠীয়াতুলি হতি আৰু দুডৰা আছে আমাৰ নিজৰ। তাপা আধি আৰু তিনডৰামান আছে।
অ।
উম।
অ, অ। তাপা দেতাই কি কৰিছে বা?
দেতা বাহিৰতে বহি আছে।
অ।
অ, আমাৰ মায়ে হেই আচাৰ বনাইছিলে বগ কি কয় এইটো হেই আমৰ আচাৰ।
উম,
আমৰ আচাৰ বনাইছিলে মায়ে তাপা মিঠা - মিঠা লাগিছে খাবলৈ ইমান ভাল লাগিছে।
উম - উম পকা আম।
নে পকা আম নহয় কেঁচা আমেই। কিবা এটা টেষ্ট লাগিছে হেটো। ক'ৰ, ক'ৰ পৰা আনিছে জানো আমটো?
অ।
অ মানে কি? অ, ঘৰৰ হেনো তাপা এই বনালে তাৰ পা খাবলে ভাল লাগিছে প্ৰথমতে কিবা এটা গোন্ধ এটা ওলাইছিলে গোন্ধটো মানে এই ৰ'দত নিদিয়াৰ কাৰণে হৈছিলে নেকি নহলে কেঁচা তেল দিয়াৰ কাৰণে হ'ব পাৰে অ, কেঁচা তেল নাই দিয়া হেনো। পকা তেলে দিছে সেই ৰ'দত দি দিয়া। পিছত অলপ ভাল হল খাবলে এতিয়া গোন্ধ চোন্ধ নাই একদম খাবলে কি মস্তি হৈছে মি মিঠা- মিঠা লাগে ভাতৰ সতি ভাল লাগে খাই।
কিমান
মই স সৰিয়হ বনালো নহয় সৰিয়হ জলকীয়া দি সৰিয়হ সোপা কি হ'ল গম পাওঁ নাই?
কিহৰ
মাছত দিয়া সৰিয়হ বেছি হ'ল তাপা মই ৰ'দত নহয় বগা সৰিয়হ ৰ'দত শুকুৱাই থলো। তাপা ৰ'দ শুকালো ৰাতি বৰষূণ তাপা দুদিনৰ পাছত গজালি ওলাই থাকিলে।
অ',
তাৰ পৰা গজালি ওলাই থাকে দেখি আচাৰ বৈয়ামত ভৰাই থৈ দিলো। ভিনেগাৰ চিনেগাৰ দি জলকীয়া চলকিয়া দি পেলাই
উম
তাৰ পৰা সৰু বটল এটাত এক্সট্ৰাকে অকনমান বেলেগ থৈছিলো খাই চাম বুলি সেইটো তোকো একদম তেল প পকে ওলালে নহয় তেল দিয়াই নাছিলো এচিলিক মানহে দিছিলো।
অ এই সৰিয়হৰ তেল ওলাই চোন আও
তেলেকে ওলাই আছে অকল সৰিয়হ এতিয়া।
উম, খাবলে বা বেয়া লগা নাই ভালেই লাগিছে। কাৰণ মছলা অলপ দিব লাগিব মছলা দিয়া নাই। মছলা দিলে আৰু অকমান টেছ হ'ব খালি
অও দিবা নে নেযাঙ
হে?
কৈছ
মাতটো ভালকে ম কি হেৰি মোবাইলটো একদম হেৰিয়ত লগাব লাগে মোৰ পৰাই আতৰলৈ নিলে নুশুনিয়ে।
অ। নুশুনিয়ে
ভাত খাই হলে নেকি তো?
হ'ল হ'ল।
উ পানী খোৱা নাই পেটটো কিবা এটা কৰি আছো পানী অকন। খাইহে দিওগে পানী নাখালে ঘনাই খাই থাকো পানী অকমান টাইম নাখালে মানেই গম পাই যাওঁ আও পানী খাব হৈছে বুলি।
অ
ৰাতি ৰাতি তাৰ পৰা বাহিৰলৈ গৈ থাকিব লাগে।
তাপা তেতিয়াহ'লে খেতি খেতি উঠাই খাবলে যাম আও
অ খেতি উথাকে খাবলে আহিবি তাৰপা আজি মোৰ এইকেইদিন হেৰি খাবলৈ মন গৈ আছিলে। হেৰি কঁঠাল খাবলে। তাৰপা আজি দেউতাই আনিলে আৰু কাইলৈ পখিলে মানে পকিব চাগে কঁঠাল।
অ।
ইমান কঁঠাল খাবলৈ মন গৈছে এইবাৰ কঁঠাল নাই যে।
অ।
কঁঠাল নাই যে বহুত খাবলৈ মন গৈছে এইফালে পকা কঁঠাল আগতে ইমান নাখাওৱেই মই।
উম।
খাবলৈ ইমান মন গৈ আছে। এনেই সুদাকে কঠা পকা কঁঠালো খাব মন গৈ আছে তাৰ পৰা আকৌ এই সান্দহ গুৰি দি পিঠা গুড়িহঁতে যে ভাজি পেলাই পিঠাগুড়ি ভাজি পেলাই লাডু কৰি খাই যে।
উম।
তেনেকেও খাবলৈ মন গৈছে।
উম। সান্দগুড়ি আছে।
পিঠাগুড়ি আছে সান্দগুড়ি নাই পিঠাগুড়ি আছে দেখোন অকল পিঠাগুড়ি সেইকেইটা নাই জানো। নাই ভাজি পেলালানিকি গোটেইখিনি। অ চকোৱা চাউল। ভাজি দিলে বেয়া হ'ব নেকি চকোৱা চাউলৰ বেয়া হব নেকি
নহয় বেয়া হবলা
মাই হে কৈছে বেয়া হ'ব বুলি
অ লাগি ধৰিবও পাই নাজানো
অ
গোটা গোটা বেছি হ'ব হবলা।
অ। গোটা গোটা খিনিহে খাবলৈ ভাল পাওঁ।
উম।
আগতে বৰ গোটা গোটা খিনি কিবা হেৰিহতে খাওঁ নহয়।
উম। মই এইবাৰ তাকে লাকীহেত ঘৰলৈ যাবলৈও মন আছে।
অ। যাম আহিবি মোৰ হেৰি কি কয় এইটো। আজি মাতি ৰুব গৈছিলো তাৰপা হাত ভৰি কেইটা ইমান কোলা হৈ গৈছে মাতি ৰুই।
উম লং পেণ্ট পিন্ধি পিন্ধি থাকিবি
লং পেন্ট পিন্ধিয়ে যাওঁ ই বোকাত সোমাই পেলাই যিকন বোকাত সোমাই থাকে সেইকণ বগা হৈ যায় কিন্তু কোলা হোৱা নাই কিন্তু বো বোকাত থকা কাৰণে বগাহে হৈছে
উম
তাৰপা আকৌ হাতটো হাতৰ এইকন বাও কোলা হৈছে হাত তই এনেকে হেৰি দিওঁতে গোজ দিওতে মানে
উম তাৰ অথনি কোৱা হেৰিটো কৰিবি বৌদক পাৱ যদি
অ কৈ দিম অ সুধি চাব লাগিব সেইটো আও
অ
মানুহে একে হৈছে আহ।
হম
মানুহে নাইকিয়া হৈছে বোলো কথা পাতিবলে আৱ। ল'ৰা কি কৰিছে ইমান উকি মাৰি আছে নে হি?
এইটো সেই ভাত নাখালে।
অ, কেলে নেখালে?
দুপৰীয়া সেয়া মই ৰুটি বনালো দেই তাৰ পা সি ভাত খাম কলে তাক আগতীয়াকে ভাত দিলো আগ আগতিয়াকে ভাত দিয়া পাছত তাৰ পা আকৌ কেইটামান ল'লে তাৰপা মই আটা মান আছিলে সেইকেইটাকে বনালো।
অ',
ৰুটি। এতিয়া সেই ভাত খোৱা পিছত আকৌ- আকৌ ৰুটি খালে নহয়।
কি?
অহ, তাৰপিছত এতিয়া ভাত নাখালে এগুৱা, দুগুৱা খাই দিলে সেইটোৱে। এগৰা, দুগৰা এতিয়া আমাৰ লগতে খাই দিলে আও ভাতত ডিম এটা খাই দিলে।
ৰাতি ডিম খাব নালাগে হেনো গেছ হয় ৰাতিপুৱা খাব লাগে।
খাই দিলো আও
বইল দিম নে?
অ,
মুৰ্গী নে বইলা?
এ তাক দিয়াটো মুৰ্গী আমি গোটেই খোৱাতোহে বইলাৰ।
অ, ৰাতিপুৱা দিবি আকৌ তাক খাবলে ৰাতিপুৱা শুই উঠি পেলাই। গাখীৰ ন, গাখীৰ নায়ে যদি হেৰি কিবা -কিবি সৰ্লিক্স -চৰ্লিক্স আছে নহয় সেয়া দি পেলাই তাৰপিছতে ডিম এটা -এটা বইল কৰি দি দিলে হ'ল।
উম, ডিম ইমান খোৱাটো ভাল নহয় আমাৰ ডিম নাখাওৱে বৰকে।
ৰাতিপুৱা খাব লাগিব ৱেইট গেইন হয় এইটো কি কয় ৱেটটো মানে হেই হয়। দছ নহয় আওঁ। এই হয়। খালে নে ভাল?
উম,
তাকে ফেচবুক মোক এ কি কয় এইটো সেই দাদা এজনে মেচেজ কৰিছিলে মই দৌৰি থকা হেইবিলাক ভিডিঅ' বিলাক পাইছে যে
অ',
তাৰপা মেছেজ কৰি কৈছে আও মানে এনেকেই উম মানে হিন্দীত কৈছে আৰু এনেকে কচিচ কৰি থকা বোলে এনেক এছে হি কচিচ কৰত তে ৰহ হয় এনেকে -এনেক কৈছে আৰু মোক।
অ',
হম, মানে ভালকে কৈছে এনে মেছেজ কৰিপেলাই কৈছে এনেকে তুমি বোলে এইয়ে উম, কা হেৰি কৰি থাকা বোলে কষ্ট কৰি থাকা বোলে এদিন সফল হবা এনেকে -এনেকে কৈছে আৰু।
অ', অ',
উম,
অ,
মানে মানুহজনে হেৰি কৰে এইটো উম পুলিচৰ হেৰি মানে,
অ, অহ, হলেও সেনেকে কৰিলে তাক কিজানি সুবিধা দিব পাৰিব নেকি বুলি সুধিব সোধবা সেইটো।
সেইবুলি নহয় -সেইবুলি নহয় মানে তাৰ ইমান খিনি হেৰি থকাৰ পিছত ফল'আচ থকাৰ পিছ ইমান হেৰি থকাৰ পিছত আৰু সেইটো মোক মেছেজ- কৰিব নে বাও ইমান একেবাৰে হেৰি হাবি মানুহজনে আৰু
উম এইবোত হেৰি থকা মানুহ হ'ব বা, পুলিচ হল বুলিয় যে ভাল পুলিচ হল বুলিয়ে যে ভাল হব কথা নহয় নহয়।
উম সেইটো হয় বাৰু হব দে তেতিয়া। অকণমান দেৰিকে আকৌ ফোন মাৰিবি তেতিয়া আজি হ'লে।